হু উ উ উম হু উ উ উ উ উ উ, অ' মাতটো শুনিছে নে মোৰ?
অ' শুনিছো শুনিছো, আপুনি মোৰ মাতটো শুনা পাইছেনে?
পাইছো পাইছো অ' অ অ।
অ'।
শুনিছেনে বাৰু এতিয়া ছিছ্?
অঁ শুনি আছোঁ শুনি আছোঁ। এ কি কৰি আছা এতিয়া?
এয়া আছো, এই এনেই ওলাই আহিছো অকমান।
অঁ অঁ অঁ।
বাকী ভাল নে?
বাকী ভালেই ভালেই আছো বাৰু, তুমি তোমাৰ ভালনে ভাল?
অঁ, আছো আছো আছো। মোৰো ভালেই অঁ, ভাত পানী খালা নেকি?
ভাত পানী এই খাই উঠিছোহে জাষ্ট। তুমি খালা নাই ভাত পানী?
মই খালো অঁ, খায়েই অকমান এই ওলাই আহিছো এইফালে।
আচ্ছা আচ্ছা।
ভাবিলো বহুত দিন খবৰ খাতি লোৱা খবৰ এটা লওঁ।
তাকে তাকে ভালেই কৰিলা ভালে কৰিলা, তাকে মইয়ো সেই ব্যস্ত হৈ ব্যস্ত হৈ আছো যে, সেইকাৰণে মইয়ো আচলতে ফোন কৰিবলৈ সময়ে পোৱা নাই।
অঁ, তাকেহে তাকেহে।
বাকী, হেৰি নহয়।
উম, কোৱা?
হেৰি, এইটো কি আজি ভিডিঅ এটা দেখিলো তাপা।
অঁ, কিহৰ ভিদিও বা।
এই এ মানেই মানে অলপ আগতে যে সাধু যে সাধু বিলাক যে
অঁ অঁ সাধু অঁ।
তুমি এতিয়া এতিয়া শুনিলে হাঁহিবা। মই উঠনি সাধু ভিডিঅ এটা পাইছো এই। তোলা আৰু তেজা আমি দেই আগতে বুঢ়ী আই সাধু যে পঢ়িছিলো।
আগতে পঢ়িছিলোঁ হয়।
অঁ তাৰ সাধু বিলাক মানে মোবাইল দি আছিলে এখন মই তোমাক দি থৈছো চাবাচুন। মানে মান মানুহে তাৰ ওপৰত মানে মানুহে তাৰ ওপৰত ভিডিঅ' বনাইছে মানে।
হয় হয়।
মানে মই একেবাৰে এইহ। সাধু সাধু সাধুটো ভিডিঅ' বনাইছে মানে সাধুটো এইটো কি ভিডিঅ'। তাই বনাইছে মানে, অঁ মোৰ মানে সাধু এটা এতিয়া মনত পৰি গৈছে এতিয়া, তোমাৰ ধৰা আগতে মোৰ বাৰু এই আইতা ককা আইতা পৰা মই নাপালো বাৰু দেই। কিন্তু হয়টো আগতে মানে কি হয় এনেকুৱা দিনত এই গৰম দিনত
হয় হয়।
কাৰেণ্ট নাথাকিলে আগতে তোমাৰ মাহঁতে, আগফালে বহি বহি মোক সাধু শুনাই থাকে মায়ে।
অঁ অঁ।
অঁ দেউতা বাৰু খুব দেউতাই বাৰু খুব কম, দেউতাই সিমান খবলে সময় নাপায় মোক আগতেই এটা সাধু সাধু অঁ সাধু কয়।
অঁ।
অঁ তুমি পৰি়ছিলা নে সাধু?
মই আগতে -আগতে সাধুটো মই বহুত পঢ়িলোঁ সৰুতে। সৰুতে কি হৈছিলে মোবাইল চোবাইল নাছিলে যে? তেতিয়া আচলতে আমাৰ সাধুৱে আছিলে আৰু মানে আজৰি সময়ত পঢ়িবলৈ। আগতে আচলতে বুঢ়ী আই সাধু পঞ্চতন্ত্ৰ সাধু তেনেকে আচলতে ধেই সাধু পহিলো।
অ ধেই সাধু অ,
তাৰপিছত আকৌ কি হয় আগতে সোৱা সময়ত মা হঁতেও সাধু শো নাই মানে আগতে আগতে তো, টোপনি নগ'লে আকৌ সাধু সাধু শুনাই গম পাইছ নাই ধুনীয়াকৈ সাধু কৈ দিয়ে আকৌ। টোপনি গুচি যায় ধুনীয়াকে।
গুচি যায় আৰু সাধুৰ পৰা বহুত কাহিনী গম পাব পাৰি ন?
অঁ -অঁ পাৰি নিশ্চয় পাৰি।
আৰু সেইবিলাক গম পালে কি হয় তোমাৰ সামগ্ৰীক গোটেই জ্ঞানটো বাঢ়ে। মান মানুহ বিলাক ল' ছোৱালী ল'ৰা ছোৱালী মানে তোমাৰ চিন্তা শক্তি বাঢ়ে শব্দৰ হেৰি বাঢ়ে সেইখিনি কথা কৈছোঁ শাৰিৰীক ভাৱে তাকে মানে মই আজিকালি তাকে চাওঁ ল'ৰা ছোৱালী বিলাকক মাক দেউতাকে আজিকালি হাত, তেনেকে শুনা নাই আইতাক ককা আইতাক, বিচাৰি নাযায় খুব কম যায়। গতিকে সেইখিনি ক্ষেত্ৰত মইতো আজিকালি ল'ৰা ছোৱালিবিলাক সাধুৰ একেবাৰে সেইটো খুব কম দেখো দেই
হয়- হয়
এতিয়া ল'ৰা ছোৱালীবিলাকে, মই যদি কওঁ ল'ৰা ছোৱালীবিলাকক সাধু এটা কথা ক'বলৈ সাধু এটা যদি বুলি কওঁচোন ক'ব নোৱাৰিব
হয় হয় নিশ্চয় আজিকালি নোৱাৰে আচলতে মানে কি হয় সকলোৱে আজিকালি মোবাইলতে ব্যস্ত হৈ থাকে অ কিবা আজৰি পোৱাৰ লগে লগে আমি সৰুতে সা সাধু পঢ়িছিলোঁ বা সাধু শুনিছিলোঁ হয়নে নহয় কিন্তু এতিয়া কি হয় মানে অ এতিয়া আচলতে মানে এনেকুৱা ধৰণৰ হৈ পৰিছে মোবাইল আহি পৰিছে হয় নহয় সকলোৰে হাতত এতিয়া বৰ্তমান মোবাইল এতিয়া মানে আজৰি হ'লে আচলতে সকলোৱে মানে ছ'চিয়েল মিডিয়াটো অন কৰি তাত ভিডিঅ' চাবলে আৰম্ভ কৰে
ভিডিঅ' ভিডিঅ
হয় হয় আচলতে এটা কথা সেইটোৱে আচলতে
মোৰ আগতে তোমাৰ কি হৈ গম পোৱা নাই মই আগতে মানে সেই তেতিয়া আমাতো ধৰা আমিনো মোবাইল কেতিয়াবা পাইছোঁ নো মানে আমি কোৱা নাই আমাৰ দিনত মোবাইল ওলোৱা নাই আমাৰ দিনত মোবাইল ওলাইছে কিন্তু আমিতো ইমান সৰু পৰা একেবাৰে তোমাৰ স্মাৰ্টফোন চলাবলৈ পোৱা নাই ন
হয় হয়
মোৰ মানে মোৰ মানে তেতিয়া যেতিয়া থাকোঁ তেতিয়া আজৰি সময় পালে কি কৰোঁ মই মোৰ মানে ভাল অভ্যাসো আছিলে দেই এতিয়া মানে হেল্ল'
অ অ শুনি আছোঁ শুনি আছোঁ
কি হয় মানে তেতিয়া সেই মই মাহঁতে মানে কাম কৰি থাকে নহয়
হয় হয়
তাৰপিছত মোৰ ওচৰতে বহি মানে কি কৰোঁ তোমা এই - পঢ়ি যাওঁ পাঠ বিলাক কিতাপ কিতাপ সাধুবিলাক পঢ়ি আওঁ তাৰপিছত মায়ে শুনি থাকে বানান ভুল হলে সিৰি চিৰিক মানে মায়ে শুধুৱাই দিয়ে বানান ভুল হলে। আহ আহ ভাল অভ্যাস আহ। অ তাৰ পিছত বানান বানান ভুল হলেও কৈ দিয়ে বুজি নাপালেও কৈ দিয়ে হা।
হয় হয়।
তাৰ পি ছত তোমাৰ আকৌ নিউজ পেপাৰ যে আৰু মোৰ আৰু এটা কথা কি আছিলতে গম পোৱা নাই সৰুতে মোৰ মানে সম্পৰ্কীয় বৰ্তা এজন আছিলে এই হেৰিয়ত, ঘৰৰ ওচৰত তাৰ পিছত মানে আৰু মোৰ বৰ্তাজন মানে মই একেবা বন্ধু নিচিনাকে থাকে মানে বৰ্তাজন। অ বৰ্তাজনে মোক তোমাৰ ৰাতিপুৱা মোৰ মানে এইটো কামেই পঢ়াৰ পৰা উঠো যে হেৰি স্কু স্কুললৈ যোৱাৰ আগত মই তোমাৰ বৰ্তা ওচলে যাওঁ, বৰ্তাই বৰ্তাই নিউজ পেপাৰ নপঢ়ে আৰু বৰ্তাই পেপাৰ থৈ দিব। মই যাম পঢ়ি দিম তাৰপৰা বৰ্তা বহি থাকিব তাৰপৰা বৰ্তা তাই ক'ব পঢ় পেপাৰখন। তা পা মই তোমাৰ নিউজ পেপাৰখনৰ হেডলাইনৰ পৰা ধৰি তেতিয়া মই গম পাই যাওঁ যে
অ গম পাইছো হয় হয় হয় সেইটো আচলতে ভাল হয় বা নিউ ছ পেপাৰ পঢ়াটো আচলতে ভাল হয় বা গম পাইছ নে আনি এতিয়া আছলতে নাজানেও পঢ়িব আৰু নপঢ়েও আচলতে।
অ নপঢ়োহে ন সেইকাৰণে ৰিচেণ্ট কথাবিলাক গমেই নাপাই লৰা ছোৱালী
নাপায় নাপায় হয়।
দেশৰ কথা গমেই নাপায় এতিয়া মুখ্যমন্ত্ৰীৰ কথা আজিকালি লৰা ছোৱালী মুখস্থ কয়, হয় নহয় বাও হ মুখ্যয়মন্ত্ৰী শিক্ষা মন্ত্ৰীৰ কথা মুখস্থ কৰে টাপা মোৰ তোমাৰ কেনেকে পঢ়ো ন' বিষয় বিলাক, তাৰ পৰা বৰ্তাই মোক আৰু কৈ কৈ দিয়ে, মানে বিষয় বিলাক কি কি হৈ আছে।
হয়, হয়।
উম। অঁ, তাৰপিছতে আকৌ, আকৌ মায়ে মোক আৰু এটা ভাল অভ্যাস কি গঢ়ি দিলে গম পাইছানে নাই?
হয় হয়।
সেইটো আকৌ মানে কি হয় মোক সৰুতে মায়ে মানে কি কৰিলে এইবিলাক কিবা, দিৱস-চিৱস যদি থাকে, ধৰা তোমাৰ আহ, পোন্ধৰ আগষ্টই হওক, ছাব্বিশ জানুৱাৰী হওক, এইবিলাক দিৱস বিলাকত মায়ে মানে কি কৰে, তোমাক মোৰ কেইটা লিখি দিয়ে মানে, তাৰাপৰা মই বক্তিতা কৰওঁগে তাৰপিছত আকৌ তোমাৰ কেতিয়াবা সাধু কম্পিটিশনো পাতে নহয়।
হয়।
অ' তোমাৰ স্কুলতে পাতে আৰু ইনে ইমান ডাঙৰ কে নহয় আৰু। স্কুলত সাধু কম্পিটিশ্যন পাতে মই খুব ভাল পাওঁ, মইতোতো জানোৱেই।
সাধু জানা অ' হয়।
অ তাৰপিছত মই তোমাক সাধু বিষয়ে সাধু কওঁ আৰু। হা, এই বক্তৃতা দিওঁ, তেনেকে দি দি মোৰ এটা কথা ভাল হ'ল কি যে মই, এতিয়া সেই সাধুবিলাক পঢ়াৰ ফলত কি হ'ল যে সেই
বাঢ়িলে-বাঢ়িলে তাৰ লগতে কি হয় সমান্তৰাল, সমান্তৰালভাৱে স্কিলটো ডেভলপ হ'ল, অ'।
কমিউনিকেশ্যন স্কিলটোৱেই হওক বা এইখিনিয়ে হওক, এইখিনিয়ে বাহিলে।
কথা এটা কি গম পাইছা নাই, এই আমি যে সাধুবিলাক যে পঢ়োঁ
হয়।
মানে তাত কি থাকে আমাৰ, এটা সাধুটোৰ, সাধুটো আমি পঢ়াৰ পিছত তাৰপৰা কি পালোঁ, আচলতে তাৰ এটা নীতি শিক্ষা, অ' নীতি শিক্ষাত থাকে, দেখিছোঁ।
টোৱে, ক্ৰিকেটতো সেইটো বেছি গুৰুত্বপূৰ্ণ হয়।
অ' সেই নীতি শিক্ষাটো আচলতে আমি সকলোৱে, অ' নীতি শিক্ষাটোৰ কাৰণে আমি
ল'ব লাগে, ল'ব লাগে, ল'ব লাগে।
যিহেতু তাৰপৰা এটা নীতি শিক্ষা পায় ন'। সেইটো, সেইটো আগ, আগলৈ সেইটো এটা কামত আহিব, সেই নীতি শিক্ষাবিল, বোৰ।
হয়, হয়। নীতি শিক্ষাটো লাগে, মানে তোমাৰ এতিয়া ধৰা অ' কাৰণ ডাঙৰ হৈ অহাৰ লগে, লগে সেই বস্তুটো জীৱনত কামত আহিব।
হয়, হয়, হয়।
সেইটো কথা আৰু, বাকী মই দেখিছো, লৈছো, এইবিলাকৰ মানে আজি আজিকালি কমিউশ্যন, কমিউনিকেশ্যন স্কিলৰ ওপৰত ল'ৰা-ছোৱালী বিলাকক কয়। খুব কম ধাৰণা, সা-সাধুৰ ওপৰত সাধুৰ ওপৰত খুব কম, ল'ৰা-ছোৱালীবিলাকে আজিকালি, সমাজৰ কথা ক'বলৈ ভয়, সমাজৰ কথা ক'বলে ভয় কৰে। নতুনকৈ কিবা এটা লিখিবলৈ দিলে ভয় কৰে। গম পাইছে নাই। এতিয়া, এতিয়া আ-আকৌ মই, মই যেতিয়া গাঁৱলৈ আহিলোঁ তেতিয়া মোৰ এটা কথা কি ভাবিলোঁ গম পাইছা নাই। মই মানে কি হ'ল, আমাৰ ইয়াত মানে সৰু ল'ৰা ছোৱালী খিনিৰ কাৰণে এটা মানে, হেৰি আছে আৰু। মানে এটা, মইনা পাৰিজাত বুলি মানে এটা হেৰি আছে আৰু।
অ', অ' এইটো মই শুনিছো বাৰু, মইনা পাৰিজাতৰ বিষয়ে।
অ', অ', অ ', চবতে নাই, তাৰপিছতে তোমাৰ সেই মইনা পাৰিজাতত মানে কি হয় তোমাৰ, এই সৰু ল'ৰা-ছোৱালী বিলাক ক একদম ধুনীয়াকে গাইড কৰা হয়, এইবিলাক। তোমাৰ খেলা ধূলাৰ প্ৰতিয়ে হওঁক, কথা গান এইবিলাকৰ প্ৰতি হওঁক মানে। তাৰপিছত আকৌ মই যেতিয়া মইনা ফাইভ ক্লাছ পালো, তেতিয়া আকৌ মোৰ তোমাৰ এটা কথা হৈ গ'ল কি যে সেই এক তাত মানে মই এটা মানে, লাইন পাই গ'লো মানে গম পাইছে নাই।
অ', অ'।
তেতিয়া আকৌ মোৰ ভাগত তাত ৰাইটিং স্কিলটো ডেভলপ হৈ গ'ল, তাত মানে মইনা পাৰিজাতত এবাৰ আমাৰ তাত প্ৰশিক্ষণ দিছিলে, কবিতা-চবিতা লিখা প্ৰশিক্ষণ দিছিলে। মই যেতিয়া তোমাৰ কবিতা লিখিবলৈ লৈছো তেতিয়া পাই, এই মইনা পাৰিজাতত তোমাৰ কমচে, কম ক্লাছ ফাইভ মানৰ পৰা লিখিবলৈ লৈছো দেই, উম। অ' ভাল অভ্যাস, অ' কবিতা লিখো।
লিখিব নোৱাৰে কবিতা।
নোৱাৰে, নোৱাৰে।
অ' এতিয়া এতিয়া আমি আমিয়ে ন' কবিতা গ্ৰপকৈলি
অ', সহজে অ' পটককে কবিতা লিখে আৰু কবিতাটো লিখিবৰ কাৰণে প্ৰথম কথা সাহিত্যিক সাহিত্য গান লাগিব তোমাৰ মা, আ, অ' ৱৰ্ড ৱৰ্ডহে লাগিব সেইখিন কথা। তুমি গতিকে সেইকাৰণে সাহিত্য চাহিত্য লিখাৰ লৰা ছোৱালীবিলাকৰ আজিকালি ধাউতিটো কম মানে। গমপাছা।
তাকে বাৰু ভালে থাকে মোৰ মইও বোলো আজি
হয় -হয় ভালে -ভালে কৰিলে ভালে কৰিলা আকৌ আকৌ মাজে মাজে কৰি থাকিবা ফোন।
অ', -কৰিম কৰিম কৰিম নিশ্চয় কৰিম কৰিম পম বাৰু।
হয় হয় অ', মই মই কৰিম মই কৰিম নিশ্চয় কৰিম।
বাৰু -বাৰু-
বাৰু অ', - ৰাখিছো হ'ব দে।